অ'
মই তোমাৰ এয়া ৰাতিপুৱা উঠি গম প
অ', অ'। মই তোমাৰ ৰাতিপুৱা উঠিলো উঠি পেলাই হেৰি এই পথাৰলৈ দেউতাই মানে হাল বাই আছিলে তাৰপৰা কোৰখন লৈ যাবলৈ কলে। তাৰাপা গৰু গৰুজনীয়ে কোৰখনে লৈ গলো লৈ গৈ পেলাই দেউতাক কোৰখন দি পেলাই মই হালযোৰ লৈ আহিলো মানে আমাৰ নতুনকে গৰু শিকাইছে যে বেছি টাইম নাবাই।
অ', অ', অ', তোমালোকৰ মানে নামিলে আৰু ন পথাৰত?
অ', পথাৰত মানে আৰম্ভও হৈছে আৰম্ভও হৈছে মানে তোমাৰ মানে কঠীয়াাতটো কেতিয়াবাতে পাৰিলে আগতে কঠিয়াই পাৰিলে। কিন্তু এতিয়া তোমাৰ বাকী এতিয়া ৰুৱা মেলাখিনি হোৱা নাই আৰু।
আমাৰ মানে তোমাৰ এই সেই কঠীয়া বাৰু আমাৰো সেই সাতৰ আগতে পাৰিলে। তাৰ পৰা তোমাৰ এই আমাৰ মাটিটো দ' যে সেইকাৰণে তোমাৰ মানে সেই এচাহ বাই থৈছে আৰু তাকো ট্ৰেক্টৰেহে আমাৰ হাল বাব পৰা গৰু নাই মানে।
অ'।
তাৰ পৰা সেই এচাহ বাই থৈছ আৰু নামিব আৰু লাহে লাহে।
নাই নাই ট্ৰেক্টৰে চব মানুহেট্ৰেক্টৰে বাইছে মাৰ ট্ৰেক্টৰে নাবলে আজালি নহয় নেকি কাম নাজানো আৰু। তাৰপিছত আৰু এতিয়া যা যাৰ গৰু আছে সেই ট্ৰেক্টৰ ৰে বাই পেলাই মাটি টো মানে ফালি দিয়াৰ পিছত পিছতহে তোমাৰ গৰু লগাইছে যাৰ যাৰ গৰু আছে।
মানে মৈ দিবলৈ লগাই ধৰা
অ', সেইটোৱে মৈ দিবলৈ তোমাৰ একেবাৰে লাষ্টৰ দিনা বোকা দিবলৈও তোমাৰ লাগে ন পাৱাৰতিলা থাকিলে ভাল এতিয়া পাৱাৰতিলা আমাৰ বোৰ জেগাত নোসোমাই মানে চব জেগাতে পাৱাৰতিলা নু নোসোমাইতো পাৱাৰটিলা বাম জেগাৰ কাৰণে হে এনেই এতিয়া আমাৰ কিছুমান মাটিত দ' আছে আকৌ এই এতিয়া আজি মই গৈছো দেখিছো পুৰা নৈখন যেনি তেনিয়ে বৈ আছে মানে তোমাৰ নৈখনত মই মানে নৈখন মই ভবা নাই দেই নৈখনৰ যে ইমান যে পটকতে দ হৈ যাব ওপৰতো পুৰা পলস ধুনীয়া সমান হৈ আছে আৰামচে মই ভৰিটো দি দিছো মানে মই আধা আথুলৈকে সোমাই গৈছে একদম মানে হেৰি খাই গৈছো থট মট খাই গৈছো মানে নহ নহয় ইয়াত কথা এটা আছে খেতি বাতি নষ্ট কৰে মানে যদিহে তুমি খেতি বাতি নষ্ট তেনেকে নকৰে কাৰণ তোমাৰ খেতি আমাৰ আৰম্ভ কৰাৰ পিছৰ পৰা লৈখনে তেনেকে আমাক নকৰে কোনো এ ন মান নব কঠিয়াই পাৰিছিলে কঠিয়া আধা খিনি মানে পুৰা ফুতি থৈছে আৰু
অ এই এতিয়া পানীটো মানে কি যে তোমাৰ এই ৰাতি ৰাতি বৰষুণ কালি ৰাতি কিমান বৰষুণ তোমাৰ
অ
সেইকাৰণে অলপ সেইটো কাৰণে হৈছে চাগে পানী খিনি অলপ বাঢ়ি গৈ কলহ চাই তলে
তেতিয়া গোটেই নৈৰ ধাৰটো আমাৰ এইফালে নামি গুচি আহে আৰু পাহাৰৰ গোটেই মাটি খহাই মেলি পলস আহি পেলাই মানে আমাৰ এতিয়া মই কালি দেখিছো এনেকে যদি আকৌ যদি হবলৈ হয় মাটি ৰোৱা পিছত যদি হবলৈ হয় তেতিয়া ৰাইজৰ বাকি মানে পুৰা অ মানে তোমাৰ সেই খিনি ধান খিন মানে শোৱাই দিব কিন্তু তেনেকুৱা হৈছে দেই নোহোৱা নহয় তাৰ পিছতো কিন্তু ধান বোৰ কিন্তু ধুনীয়াকে উঠি
উঠিছে অ জীয়াই থাকে অ এই হেৰি নহয় আমি তুমি আমি যে তুমি পাহাৰ কথা কৈছা যে পাহাৰৰ সেই কেচতো গম গম পালানে নাই কেছটো
উম কোন গৈছো
এই যে ঠাইডোখৰ যে বানৰদ এই ঠাইডোখৰ যে তাত তাত মৰিলে নহয় মানুহ এজন অবৈধ পাহাৰখনত যে দাম চলাই আছিলে ডামপাৰ চলাই আছিলে কালি নে পৰহি তাৰ পিছতে ওপৰপা পৰা মাটি খান্দি মানে ওপৰ পৰা মাটি হেৰি হৈ আহি দাম পাৰতে পৰি মানুহজন মৰি থাকিলে
উম মানে দাম সেইখন দাম্পাৰ দি পেলাই তোমাৰ মাটি লৈ গৈ আছিলে ন
অঅ অ
উম গম শুনা নাই দেখোন
হেই আমাৰ সেইডোখৰ গোটেই এটা বেয়া চেয়া খুলিলে নেকি তোমাৰ গোটেই অবৈধ পাহাৰ খনৰ ফলত কি হয় মানে উপ ৰেজেচিপিয়ে খান্দি থাকোতে সেই মানে ড্ৰাইভৰ ড্ৰাইভৰ সেই আগৰ সিৰিতে পৰি তোমাৰ মৰিলে মানে মানুহ জনৰ
আজি তাকে আজি মই সেইফালে যাব লাগিব মানে তোমাৰ এই লগৰজনে কিবা মোবাইল এটা লোৱা কথা আছে তাকে মই আজি যাম চাই আহিব লাগিব তে জেগা কন কি কত কি হৈ আছে
অ দেখিবাই দেখিবাই সেইটো চাইে কিমান খান্দিছে পাহাৰ তোমাৰ ইমান বৰষুণৰ হেৰিয়টো বতৰটো যদি তোমাক খান্দিব এয়া নাই কি কবা
অ তো ইমান বৰষুণৰ বতৰ আৰু সেই সেইখন কেলে খান্দি আছে মানে মই বুজ পোৱা নাই কাৰণ তাক কাষতে ৰাস্তাটো হয়নে তাৰ যদি ধৰা তলত বৰষুণদিৱস্থাটো বেয়া কৰি দিয়ে ওপৰতো আহি পেলাই টো এনে খৰি পৰিব ৰাস্ত
পৰিবই পৰিবই গোটেই ৰাস ৰাস্তা অৱস্থা নাইকিয়া কৈ দিয়ে তোমাৰ আমাৰ এতিয়া পথাৰ বোকা তেনেকুৱা হৈ যায় নহয় বাৰিষা বাৰিষা সেই এনে এছ ফিফটিন ৰাস্তা সেইটো তোমাৰ সেইডোখৰ ঠাই এয়া বোকা কোবত যাব নোৱাৰা তুমি এ মানে খোজকাঢ়ি গ'লে এভৰি এভৰি সোমাই যায় মানে
আগতেতো বেয়া আছিলে বা পানী বৰষুণত পানী চানী জমা হয় ৰাস্তাটো বেয়া আমাৰ ক'বলৈকে ভাল যে ৰাস্তাটো বনোৱা নাই কিন্তু এতিয়া ৰাস্তাটো বনালে তাৰ পিছতো মানে তোমাৰ সেই যিখন হল কন যে আছে তাত যদি তুমি সস্কুটি বাইক যদি লৈ যোৱা ন তাত যদি তুমি ভুলত কমাই ব্ৰেক মাৰিবলে হ'লে তুমি ক'ত পিচলি পৰিবাগে
ঠিক, ঠিক নাই, ঠিক নাই তোমাৰ কি কৰে গম পোৱা নে নাই, দেখিলে হাঁহি উঠিব, জেচিপিয়ে তোমাৰ এনেকে মাটিবিলাক এফালৰ পৰা খান্দি, খান্দি আনি থাকে, হেৰি ৰাস্তা, ৰাস্তাত। আগফালৰ হেৰিয়ে, জেচিবিয়ে গোটেই মাটিবোৰ এনেকে, এনেকে আকৌ দমায়ে, দমায়ে। মাটি ৰুব পাৰি মানে আৰু।
দেখিলো।
অ', অ'।
সেই ৰাস্তাৰ ওপৰৰ মাটিৰ তৰফটো
অ', অ'।
উম।
তাকে, বাকী খানা-চানা এটা খাব লাগিছিলে নহয়।
অ', খানা কালি, তাকে খানাটো খাব লাগিব, সেইটো খানাটো পেন্ডিঙেই আছে। বাকী ৰাইজৰ কাম এদাই হোৱা নাই কাৰণহে, কিন্তু আমি কালি খানা এটা খাবলৈ গলো।
অ', ক'ত খালোগে?
তোমাৰ এইফালে আমাৰ এইফালে, তোমাৰ বৰ ধুনীয়া জেগা এটা আছে অ', একদম তোমাৰ অসম আৰু অৰুণাচলৰ একদম বৰ্ডাৰ।
অ', এনেও সাইয় সেইফালে চাইডত এনেও ধুনীয়াই বাৰু। ম মই অ', অ'। ম মই মানে তোমাৰ সেইটো সাইদেই ইমান যোৱা নাই, এই একেবাৰে ভিতৰ পোৱাগৈ নাই মানে, তাৰ আগৰ সেই ৰিজৰ্ট এখনলৈহে গৈছিলোঁ।
অ', অ', এই ৰিজৰ্টখন ৰেচৰ্তখন্তি তোমাৰ আমাৰ এই মুখৰ
মুখতে আছে অ', ইমান ভিতৰলৈ যোৱাই নাই আৰু মই সাইকনাই গৈছো ইমান যোৱাই নাই।
তাকে, ওলাব ওলাব অমৰ কাম শেষ ভালকে আকৌ এবাৰ জাম হা, মইন কেছটো কি মানে কালি আমি ঘপককৈ প্লন হল হা, কোনো একদম সিদ্ধান্ত লোৱা নাছিলে বুলু। কলে মানে এটাই চালে কালে দেওবাৰ আছিল দেওবাৰ মানে আমাৰ ইণ্টাৰ্ণশিপৰ কিবা কিবিু চুটি থাকো তাত মোৰ বাৰো গ'ল সিহতৰ ইণ্টাৰ্ণশিপত দেওবাৰে দি থাকে। তাৰপা, সিদিনা কৈ আছে যে একদম খাতনাক যিদিনা গৰম হব ন। সেইদিনাখন যাম আৰু আইকেদিনটো গৰমটোতো খতাৰ্ণকৈ হৈ আছে ন বহুত বেছি গৰম পৰি আছে।
কিমান বেছি।
অ', তাৰপিছত আৰু সি কলে বোলে দেওবাৰে জাম। শনিবাৰে কৈছে দেওবাৰে যাম বুলি কাইলৈ যাম চব উলা। তাৰপিছত গোটেইকেইটা আমি ওলালোঁ উলৈপেলৈ পইছাপাতি তুলিলোঁ। তুলিপেলৈ বজাৰ সমাৰ কৰী আজৰি, বইলাৰ
অ', অ', অ', অ'।
আছে মানে তোমাৰ এতিয়া আমাক লাগে সৈ কেজী বইলাৰ, সৈ কেজিয়াই আকৌ এতিয়া অকল দুটা মানে দুটা হলেও হ'ব বা এটা হলেও হ'ব কিন্তু আমাক তিনটা নালাগে কিন্তু কিছুমান জেগাত মানে প্ৰায় জেগাটা অকল তিনটা, তিনিটা, তিনিটা।
অ', অ', অ'।
বেছি স যায় হয়-হয় নোই বৌ
বেছি হয় তোমাক, হেৰি নহয় আৰু তিনটা কাটি মেলি হেৰি কৰালে আৰু তোমাৰ দুটাত ওলাই জাইটো চৰ্বি ধুনীয়াকৈ।
খন দুটাতো ওলাব কিন্তু মানে নাই এতিয়া সৈতে বহুত ৰাৰে পিছ হৈ। ।
অ', অ', আচ্ছা, আচ্ছা তিনটা তোমাৰ প্ৰথম কথা কাতি মে কাতি কটা মেলাত টো তোমাৰ হেৰি হয় তিনটা কটালে আৰু তিনটা লছ হয় গম পোৱা নাই।
ভুল হল এটা কাম তিনটাত তুমি এটাত শ, শ গৰম কেও এইবিলাক তোমাৰ এ মোটামুটি দুই কেজি তোমাৰ লষ্টে যায়।
লষ্টটো হ'বই কথাইে নাই মানে হ'বই আৰু।
তাতকে আৰু তোমাৰ দুশ তিনিশটা বঢ়াই পেলাই এই কটা মাংস লৈ আহিলে বেছি বহি
অ', কটা মাংস লৈ আহিলে হয় হয়।
তাৰপিছত আমি এ জেগাত পালো যাব মোৰে চিনাকি মানে কি হ'ল শুনিবা ইণ্টাৰেষ্টিং কেছ সেইটো। সিহঁতক ক'লো মানে যে তহঁতে ব্ৰইলাৰ এটা বিছ সিহঁতৰ মানে ফাৰ্ম আছে সিহঁতৰ ফাৰম নাই এতিয়া সেই ব্ৰইলাৰ নাই। সেই কাৰণে বেলেগ এখন ফাৰ্মৰ কথা পাতি দিলে। তাৰ পিছত সেইখন ফাৰ্ম তাৰ পৰা মই আনিবলৈ গৈছো তপ পৰা সিহঁতে ফোন কৰিছে বোলে। তই আমাৰ ফালে এপাক গুচি আহিছো মই চিনাকিয়ে বাৰু। মই গ'লো গৈ পেলাই দেখিছো এটা উলিয়াইছে আগফালে দি এটা চৰি আছে হা। সেইটো ব্ৰইলাৰ কয়লাৰতে লাগিছে মানে কালাৰটো গোটেই কয়লা কয়লা যেনেকে পাখি ন কয়লা তাত বগা অকনো স্পট নাই। তাৰ পিছত মই কৈছো তাৰ সৈটোকে লৈ যা তহঁতে মই তো এইটো কয়লা, কয়লা আমাৰ বাজিতে নাই। সেইটো নহয় সেইটো ব্ৰইলাৰ। মই মানে জীৱনত প্ৰথমবাৰ দেখিছো সেই তোমাৰ বিভিন্ন ৰঙৰ। এই কয়লা আমাৰ যেনেকুৱা থাকে ন তোমাৰ মুগা কোলা তেনেকুৱা। এনেকুৱা মানে সেইটো ব্ৰইলাৰ।
অ', নাই তোমাৰ অ' তোমাৰ থাকে তেনেকুৱা। এই আমাৰ এইফালে কি হ'ল মানে এই কিছুমানে ব্ৰইলাৰ পোৱালি আনি ঘৰতে তোমাক কি কি কৰে এই মুৰ্গী যে পোহে যে মুৰ্গী পো মুৰ্গী পোহা নিচিনাকে তোমাৰ এনেকে অকমান প্ৰথমতে অকণমান দানা চানা দিয়ে আৰু দুদিন তিনদিন। তিন চাৰিটা আনি। তাৰ পৰা তোমাৰ সিহতি মানে একজাচ হৈ যায় তোমাৰ এই তুমি ক'বই নোৱাৰা এইটো ব্ৰইলাৰ নে হেৰি কয়লাৰ মানে লোকেল মুৰ্গী। এইটো নহয় বাৰু লোকেল মুৰ্গীৰ নিচিনা একেবাৰে কিন্তু হ'লেও কয়লা কয়লা নিচিনা হৈ যায় মানে তুমি যোনটো ক'লা গম পাইছানে নাই। এনেকে ঘৰতে থাকে মানে চৈ মেলি সিহঁতক এনেকে বান্ধি নথয় আৰু।
এই ৰঙৰ পৰ্যন্ত একে মই কৈচো নহয় মই যেতিয়া মোক কৈছে বুলে এইটো এতো কে লৈ যা। মই বোলো ৰাম ৰাম এইটোতো কইলাটো আৰু কয়লাটো শুনা আমি মানে বিচাৰি গৈছিলো যে দুটাকে পাম বুলি বা নহ'লেও তিনটাকে লৈ আহিম আৰু তিনটাকে লৈ আহিলে চেভেন ফিফটি বা মানে চাৰে সাত কেজি মান লৈ আহিম আৰু তাৰপিছত আৰু তোমাৰ সেইটো গৈছো তাৰ পা সেইটো ৱেট কৰিছো তুমি কিমান গম পোৱা পাঁচ কেজি ছশ।
অহ।
পাঁচ কেজি ছয়শ আৰু গোটেই মানে হেৰি কৰি থাকে না দানা খাই খোৱা নহয় সিহঁতে চৰি থাকে না। তাৰ পিছত আৰু মাংস আনিছো দাৰে কাটিছো দা ইফালে সফালে গুচি গৈছে। মাংসটো ইমানে টান মাংসটো হাড়দিটো ইমানেই টান মাংস তুমি কাটিব পৰা নাই মা-মাংস ঘাপ দিয়াৰ লগে লগে ইফালে সিফালে গুচি গৈছে। এইটো তাৰপৰা এইটো লৈ পেলাই তোমাৰ আমি গ'লো আমি দহটা কৈছো দহটা গ'লে গৈ পাই তোমাৰ মানে জেগাটো ইমান সুন্দৰ নহয় মই কৈছো তুমি মইতো ভাবিছো মই মানে এইটো ক মানুহ ক'ব মানে ক'ব বিচাৰো যে তাতে যদি তোমাৰ ধুনীয়াকে জেগা অকন যদি চাফ চিকুণ কৰা তাৰ যদি কমিটিখনে যদি অকমান যদি অকমান যদি সহায় যদি বা মেহনত যদি কৰি পেলাই জেগা অলপ যদি উলিয়াই দিয়ে নহয়। মানুহে তাত কেম্পিং কৰিব।
অ', অ', তাকেহে এ-ম-মই সেই জেগাটোৰ কথা শুনিছো বাৰু দে বহুত শুনিছো। কিন্তু মোক কোৱাচোন এ এতিয়া তাতোতো বহুত মানুহ যায় ন। এতিয়া গৰমতো যায়। অ', এতিয়া মানে কি তাতে গৈ মানুহবিলাকে বাৰু জেগাবোৰ লেতেৰা কৰে নেকি বাৰু?
এতিয়া ডাঙৰ, কালি এতিয়া তাকে গম পাইছোঁ মৰমি ক মই এটা কালি ক এটা বস্তুটা চালো হা, প্ৰথমতে আমি যেতিয়া সেই ৰাস্তাই এটাই হা আমি এইফালৰপৰা যাবলৈ ৰাস্তা এটাই আছে। ৰাস্তাটোদি আমি গৈছোঁ, যোৱাৰ লগে লগে তোমাৰ মাজতে মানুহ ৰৈ আছে। গেটৰ কাৰণে পইচা দিব লাগিব হা, গাড়ী নিলে তুমি এশ টকা দিব লাগিব। আৰু বাইকৰ কাৰণে পাঁচ-পঞ্চাশ টকা তাৰ পিছত আমি গোটেইকেইটাই পঞ্চাশ টকা পঞ্চাশ টকা দি পেলাই গ'লো, গৈ পেলাই তোমাৰ এনেকা ভাল জেগা নাই য'ত তুমি বাইকখন থ'ব পাৰা মানে এনেকুৱা বা ষ্টেন জাতীয় কিবা একো নাই মাত্ৰ তোমাক যেনি তিনি গছ আছে গছৰ তলত থবলৈ মানে বেষ্ট জেগা আছে কিন্তু সিহঁতৰ দায়িত্ব তন' পঞ্চা টকা লৈছে যেতিয়া তাত চাইকেল ষ্টেণ্ডটা থাকিব লাগে, বৰষূণ দিয়া আমি তে বাইকবোৰ ক'ত থ'ম? গতে তাত আমি তোমাৰ সেই গছৰ তলতে বাইক খন থলো থৈ পেলাই গুচি গ'লো আ, গোটেইকেইটা গুচি গ'লো মানে ইমানেই শিল নহয় ইমানেই ডাঙৰ ডাঙৰ শিল, তোমাৰ মানে তাত পানী পৰি পেলাই, খেলাই পৰি পেলাই তোমাৰ ভৰি থবা এজেগাত যাবগে এজেগাত। তেনেকুৱা মানে অৱস্থা হৈ গৈছে। তাৰপিছত আমি এতিয়া বছ-থানালৈ গৈছোঁ, বস্তু বাহানি জানো নিম এতিয়া আমাৰ আমাৰ ওচৰতে তোমাৰ পঁচিশ লিটাৰ তিয়া পঁচিছ লিটাৰ পানীৰ দুটা ড্ৰাম গৈছে। তাৰপা কেৰাহী নিছো, মই ভাতটো মানে ঘৰতে আমি বনাই লৈছোঁ মই মানে তাৰ বিষয়তো গম পাওঁ মানে তাত যে আমি ভাত বনাই খাবলৈ যে মানে অশান্তি কাৰণ তাৰ ইমানেই মানুহ হয় ন' ধৰ তুমি এইখনত ভাত বনাই থাকিবা তোমাৰ কাষ মানুহক নৰ মানুহ অহা অহা যোৱা কৰিয়ে থাকিব। তুমি তাত মানে ভাত চাত বনাই পেলাই খাম বুলি ভাবিলে নহ'ব। তুমি ভাত বনাই নিয়া ইয়াৰপা, জাষ্ট মাংসটো তাত বনাবগৈ লাগে যেন পিকনিক খোৱা এটা ভাইব আহে।
অ' ভাইব আহে, অ'।
পিয়াজ, নহৰু চব ঘৰতে কটি নে, সেইটোৱেই তোমাক বেষ্ট বুলি ক'ম মানে তাত গৈ পেলাই তুমি একে বহুত বেছি অশান্তি পাবা।
উম, মানে জন সমাগমটো বেছি হ'য়। হ'য় নে নহয়?